বৌ, হেল্ল'? অ', শুনি পাইছে আপুনি? অ' নমস্কাৰ বাইদেউ। অ', আপোনাৰ যদি অকণমান ফ্ৰী ফ্ৰী সময় আছে তেতিয়াহ'লে মই আজি থলুৱা এ সাজ পোছাক বা আজিৰ বৰ্তমান সাজ পোছাকৰ ওপৰত অকমান আলোচনা চনা কৰিম বুলি ভাবিছিলো, হেল্ল'?
অঁ, অঁ ঠিক আছে কোন শুনা পাইছে?
অ', পাইছো। সাজ পোছাকৰ ওপৰত মানে। অ', শুনা পাইছো শুনা পাইছো। তাৰ অ'। থলুৱা সাজ পোছাক আৰু বৰ্তমান সাজ পোছাক মানুহ বিলাকে কি ধৰণৰ পৰিধান কৰিছে আৰু কেনে ধৰণৰ পৰিধান কৰিবলৈ তেওঁলোকে অৱলম্বন কৰিছে। সেইটোৰ ওপৰত অকণমান আপুনি যদি মোক বেয়া নাপাই বহলাই বুজাই দিলে বা আপোনাৰ মতামতটো দাঙি ধৰিলে মই নথই আনন্দিত হ'লো হেতেন।
হয়, হয়। ধন্যবাদ বহুত। ধুনীয়া এটা টপিক আপুনি বিষয় বস্তু এটা বাছি লৈছে, আজিকালি মানে এইটো এটা যুগত বহুত চৰ্চিত বিষয় সাজ পোছাক লৈ। যিটো আপুনি ক'লে- থলুৱা থলুৱা সাজ পোছাক, থলুৱা সাজ পোচাকটোতো কোনো ধৰণৰ মানে আহ ক'বলগীয়া একো নাই, কাৰণ সকলোৰে নিজৰ নিজৰ জাতি ধৰ্ম বিশ বিশেষে সকলোৱে নিজৰ নিজৰ সাজ পোজাক পৰিধান কৰে, আৰু আগৰ যিটো আছিলে আগৰ সাজ পোছাকৰ যিটো নিয়ম আছিলে সেইটোও ধৰক সদায় মাৰ্জিত, আৰু তাতে কাৰো এ ক'বলগীয়া বা আঙুলি দেখুৱাবলগীয়া একো নাই হয়নে? কিন্তু আজি তেনে সমাজত যিটো মানে সাজ পোছাকৰ ধাৰণা হৈছে এতিয়া বৰ্তমান সমাজত সেইটোত সেইটোত ভাল বেয়া দুয়টাই আছে। কিছুমান আছে ধৰক আমাৰ আনুষ্ঠানিক যিখিনি সাজ পোছাক। এতিয়া চোন বিদ্যালয় মহাবিদ্যালয়ত যোৱা ল'ৰা ছোৱালী খিনিৰ কথাই নকওঁয়ে, তেওঁলোকৰো এট- টা ধৰক সেই থাকে স্কুলৰ সাজপাৰ এটা দিয়াই থাকে ইউনিফৰ্ম, জোটা- বুলি যিটো কয় ত' সেইটো সদায় পিন্ধিব লাগিব, কিন্তু যোনখিনি নাই সেইখিনিত- তে ল'ৰা ছোৱালীৰ কথাই কৈছো, চ' সেইখিনিত- তেওঁলোকে যি মন যায় তেনেকুৱা পিন্ধে বা আজিকালি- চিনেমা চাই পেলাই বা মোবাইল চাই ভিডিঅ' চাই পেলাই- তেওঁলোকে বহুত ধৰণৰ পিন্ধিব বিচাৰে হয়নে? কিন্তু সেই পিন্ধিব বিচাৰি- তে টো চাব লাগে যে কি পিন্ধিছে, ঘৰৰ পৰা ওলাই যাওঁতে কি পিন্ধিছে? বা বহুত- খিনি অভিভাৱকো আছে যে তেওঁলোক- এ মডাৰ্ণ বুলি যিটো মানে আধুনিক বুজিলে যিটো দেখুৱাই- যে আমি আধুনিক গতিকে এনেকুৱা সাজপাৰ পিন্ধা- পিন্ধিল, মই কিন্তু তেনেকে নাভাবো যে কাপোৰে- আধুনিক ধাৰণ কৰিব, কাপোৰটো কাপোৰ- সাজ-পাৰৰ কাৰণে, সেই বস্তুটো সেই উদ্দেশ্যত- টো মনত ৰাখিব লাগে যে সাজ পাৰৰ নামত আধুনিকতাৰ নামত যদি এইবিলাক- মানে অপব্যৱহাৰ কৰে- তেতিয়াহলেতো সমাজখনত মানে ধৰক কোনটো দিশে গৈ আছে আমি সদস- চবেই ধাৰণা কৰিব পাৰো ন, কিন্তু অঁ সেইটো আমাৰ- ধৰক জাতি ধৰ্মৰ নিৰ্বিশেষ- যিখিনি সাঁজপাৰ থলুৱা সাঁজপাৰ যিখিনি আছে- সেইখিনিটো সদায় মাৰ্জিত আৰু বৰ ধুনীয়া হয়নে? সকলো ধৰণৰ- অঁম জাতিৰে- নিজৰ নিজৰ আছে আৰু সেইখিনি খুব ভাল, আমাৰতো অসমত আৰু নৰ্থ ইষ্ট- তত যিখিনি আছে- সেইখিনিতো ক'বই লাগিব যে বৰ ধুনীয়া বাৰেৰহনীয়া সংস্কৃতি বুলিয়ে কয়। তাকে, গতিকে সেই- খিনি বস্তু উম ৰাখিব লাগে ধৰক, এতিয়া আজিকালি ফেঞ্চি ড্ৰেছ কম্পিতিছনতহে সেইবিলাক- পিন্ধে, যিটো মানে হেৰি এই অমুকৰ থলুৱা সাজপাৰ তাতেহে মানে- পিন্ধে, কিন্তু- সদায়তো সেইটো নহয় যে, কিবা এটা অনুষ্ঠান থাকিলে- অ, চুটি কাপোৰ এটা পিন্ধি যোৱাতকে আমাৰ যিখিনি থলুৱা সাঁজ পাৰ আছে তাৰে এই কোনোবা এটা- পিন্ধিলেওতো বহুত ভাল দেখি।
বা মাৰ্জিত হত- তাকে নকৰি পেলাই আধুনিকতাৰ নামত বহুত ধৰক ব্যভিচাৰ বুলিয়ে কৈছো আৰু। সেইখিনি হৈ গৈছে। সেইখিনি চাব লাগে, আৰু সৰু ল'ৰা-ছোৱালীয়ে ধৰক উম পিন্ধি ভাল পায়। ত' সেনেকুৱাও পিন্ধক কিন্তু বস্তুতোটো মানে- কি হয় ভাল লগা হ'ব লাগে, মোৰ মতে তেনেকুৱা আৰু। এনেকুৱা নহয় যে একদম দীঘল কাপোৰটাই পিন্ধিব লাগিব সেইটো নহয়, কিন্তু তথাপিও- মানে সেইটো চাব লাগে অভিভাৱকাসকলে যে কি পিন্ধিছে? বস্তুটোত- কিবা ভাল-বেয়া দিশটো চালি জাৰি চাব লাগে আৰু। তেনেকুৱাই, আপুনি কেনেকে ভাবে বা সেইটো মইতো মোৰতো কৈছোঁ চবৰে মা- মানি নলবও পাৰে ধৰক, অঁ বস্তুটো।
অঁ, ঠিক আছে। আপোনাৰ কোৱাত- একেবাৰে নিশ্চিত ৰূপে মোৰো তাতে অৱদান আছে। একমত আছে বুলি মই কওঁ। কাৰণ আমি থলুৱা সাজপাৰটো- আপুনি যেনেকে কৈছে মাৰ্জিত হয় আৰু এইটো- হ'ল অসমত বসবাস কৰা যিসকল- জাতি-জনগোষ্ঠী আছে, তেওঁলোকৰ নিজাববীয়াকে নিজস্ব এটা- আহ থলুৱা সাজপাৰ আৰু- মাৰ্জিত ৰূপত তেওঁলোকে আজি আহ আগৰ যুগৰ পৰাই নিৰ্ধাৰিত- কৰি ৰাখি থৈ দিছে। এ সেইটো অনুপাত- তে যদি আমি নিজৰ সাংস্কৃতি আৰু জাতি- বা নিজৰ চিনাকি। সেইটো যদি ৰাখিবলৈ হয় তেতিয়াহলে আমি ভাবোঁ - যে থলুৱা সাজ পাৰৰ লগতে নিজৰ জাতিগত বা নিজৰ- আ পৰিৱেশটো সুন্দৰ কৰি পেলোৱাটো আমাৰ মানৱৰ নিতান্ত প্ৰয়োজন বুলি মই অনুভৱ কৰোঁ। কৰিছোঁ। আৰু আপুনি কোৱাৰ দৰে আজিৰ যুগত যদি মডাৰ্ণ বা আধুনিকতা- বুলি কৈ আহ চুটি কাপোৰ পিন্ধি যদি আমি ওলাই- এই যাওঁ বা নিজকে- এ আধুনিকতা, আধুনিক হৈছো বুলি কৈ সাজপাৰটোত- কেৱল দেখালেই- যে এজন ব্যক্তি বা এজন মানুহে বা এজ- এজন আহ নাৰীয়ে নিজে আধুনিকতা হৈ গৈছে সেইটো কিন্তু- মোৰো বৰ- বেছি তাতে একমত নাই। কাৰণ-
উম।
আমি সাজপাৰটো পিন্ধো মাত্ৰ নিজৰ দেহাটো বা- আহ লাজ সেইবোলা বস্তুটো আমি ঢাকিবৰ কাৰণেহে। সাজপাৰটো পিন্ধো। সেইবুলিয়েই- আমি এই চুটি কাপোৰ, সৰু কাপোৰ পিন্ধি যে সমাজত- ঘুৰি ফুৰিম বা টাউন চহৰত গৈ থাকিম বা অফিচ আদালত- কৰিম, তেনেকে ক্ষেত্ৰত কিন্তু মোৰো ডিমত আছে। কিন্তু সেইটোকে আমি সাজপাৰৰ লগতে- আমি যিটো পিন্ধন উৰণ কৰো আধুনিকতাই হওঁক বা পৌৰণিকতাই হওঁক, - যিটো পিন্ধো সেই- পিন্ধাটো যাহতে আমাৰ মাৰ্জিত হ'ব লাগে। কিন্তু তাৰেপৰিও ওপৰত বেছিকে যদি কোনোবাই- আহ আধুনিকতা কৰিবলৈ যায়, আধুনিকতা কৰিবলৈ বিচাৰি- নিজকে অশ্লীল এটা ৰূপত- উ উপস্থাপন কৰাৰ নিচিনাহে মই বিচাৰোঁ। গতিকে সেই সাজ- পাৰটো আমাৰ জাতিগত হিচাপে নিজা, নিজা ববীয়াকে- এটা মাৰ্জিত ৰূপত আজি সাজপাৰৰ আহ কিবা ৰা- ৰাখি থৈ দিছে আহ, পিন্ধিব লাগে বুলি কিবা ৰাখি থৈ দিছে বা- তেনেকে আমি জানো। কোনোবা এজনে যদি, কোনোবা মহিলা এগৰাকীয়ে যদি- কিবা এটা ড্ৰেছ পিন্ধি আহিলে নিজৰ জাতিৰ ড্ৰেছ পিন্ধি আহিলে আমি সেই ড্ৰেছৰ লগতে সেই সাজ পাৰৰ লগতে আমি মানুহজনক বা মানুহজনীক আমি দেখিব পাওঁ বা সেইটো আমুক জাতিৰ বুলি চিনাকি আমি নিজেই ক'ব পাৰো নুসুধিলেও ঠিক তেনেধৰণৰ যদি আমি সাংস্কৃতিককো বজাই ৰাখিবৰ কাৰণে বা নিজৰ জাতিগত বা নিজৰ অ এ কি নিজৰ মান মৰ্যদাকো ঢাকি ৰাখি ফালে নিজৰ জাতিগত অ যিটো সাজপাৰ সেইখিনিক যদি অৱলম্বন কৰে নিশ্চিত ভাৱে আমি মানৱে এ শিক্ষিত হৈছে বুলি মই ভাবো কিন্তু আধুনিকতাত আপুনি কোৱাৰ দৰে বহুত মানুহে টাইমৰ অভাৱ মানে সময়ৰ অভাৱ ভাৱ বুলি কৈ এ বিভিন্ন ধৰণৰ সাজপাৰ পৰিধান কৰি আজি অহ মানৱক বিশং বিশৃংখলহে বেছি সৃ ষ্টি কৰিছে বুলি মোৰ এটা অনুভৱ হয়।
হয় হয় আৰু
চোন তাৰ ওপৰত কিবা যদি সেই সাজপাৰ পিন্ধাটো সময়ৰ অভাৱত আজি বেলেগ সাজপাৰ পিন্ধিছো আৰু এনেকা আমি আধুনিকতা হৈছো সময়ৰ অভাৱ মোৰ তেনেকাত মানৱৰ যিটো এ শৃংখলাবদ্ধতা সেইটোত কিবা কেনা লাগিছে নেকি আপুনি কিবা মতামত দিবনে তাৰ ওপৰত
এইটোতো মই আপুনি যোনটো ক'লে যে সময়ৰ অভাৱত সাজপাৰ পৰিধান এইটোতো মই একেবাৰে একমত নহয়। কাৰণ সময় কিমান যাব এটা কাপোৰ পিন্ধিবলৈ যিখিনি সময় লাগে ত পাৰম্পৰিকখিনি আছে মই এইটো কোৱা নাই যে পাৰম্পৰিক একদম ধৰক যিখিনি সাজ -পাৰ থলোৱা আমি বি শেষ অনুষ্ঠান বিলাকত পিন্ধো সেইবিলাক পিন্ধিব নালাগে কিন্তু মাৰ্জিত কাপোৰ এটা পিন্ধিবৰ কাৰণে সময়ৰ অভাৱ বুলি ক'লে মই সেইটো একমত নহয়। আৰু আধুনিকতা মানে কি আধুনিকতা অকল সাজপাৰতহে আধুনি কতা ওলাই নেকি মানুহে কামে কাজে আধুনিকতা দেখাব লাগে? যদি তেওঁ সঁচাকে আধুনিক মনটো আধুনিক হয় তেনেহ'লে কাপোৰেৰে আধুনিকতাটো নিৰ্ধাৰণ নকৰে মোৰ ভাৱত। যে তেওঁ কিমান খিনি কি কাম কৰিছে সেইটোহে
হয় তেখেতৰো ওপৰত অ কামৰ ওপৰতহে আচলতে তেওঁ চাৰ্টিফিকেট বা তেওঁ প্ৰমাণ টো পাব যে তেওঁ কিমান আধুনিকতা হৈছে গতিকে আমি আমি যিসকল শি ক্ষিত বুলি কওঁ বা যিসকল শিক্ষিত সমাজত যিসকলে নিজকে শিক্ষিত বুলি আজি ধাৰণা কৰি আছে বা নিজকে কবলৈ বিচাৰে তেওঁলোকে কিন্তু সাজ পাৰৰ ওপৰত টো খুব বেছিকৈ মনো অহ মনো নিযিত কি দিয়াটো বা মনোবেশ কৰাটো কিন্তু মোৰ দৰকাৰ বুলি মই অনুভৱ কৰিছো। কাৰণ আমি সাজপাৰৰ লগতে নিজৰ এ জাতিগতা জাতিৰ সত্তা আৰু এ সমাজৰ ব্যৱস্থা, যিটো আমি
হয়।
সুস্থ সমাজ বুলি আমি ক'ব বিচাৰো, যে আমাৰ সমাজখন খুব সুস্থ বুলি ক'ব বিচাৰো। সেই তেনেকে তেনেস্থলত কিন্তু সাজপাৰো তাৰ ওপৰত এ খুব বেছি কে কাম কৰে, কাৰণ সাজপাৰ যদি আপোনাৰ আহ মাৰ্জিত নহয়। তেতিয়াহ'লে এখন সমাজ আপুনি কেনেকে সুস্থ সমাজ বুলি আপুনি গণ্য কৰিব? আহ তেনেকা ধৰণৰ কিছুমান অনুভৱ হয় আৰু, অহ হয় হয় দিয়ক।
তাকে, আমাৰ ঘৰত মানুহে সচা আহিবই বস্তু চাব লাগে ভালকে চাব লাগে, যে কেনেকুৱা কি এটা সুস্থ পৰিৱেশত থাকিব আৰু তাৰ ওপৰত সেই সুস্থ পৰিবেশটো নিৰ্ভৰ কৰে মানে এটা ফেক ক্টৰ হৈছে তাৰে এটা বস্তু আপোনাৰ সাজপাৰো হয়। বাকীখিনিৰ লগতে, আৰু আধুনিকতাটো সাজপাৰ ই কেতিয়াও নহয় যে মানে পোচাকটো হয়, মাৰ্জিত বা আপোনাৰ ব্যক্তিত্বত টো ফুটি উঠ ঠিব আপুনি কি পিন্ধিছে সেইটোৰ ওপৰত হয়নে?
হয়, হয়, হয়, হয়। গতিকে ক'ম সময়ৰ ভিতৰতে আপুনি আজি সুস্থ সমাজৰ সুস্থ জীৱন যাপন কৰাৰ যিটো সাজপাৰৰ পৰিধান কৰাৰ যিখিনি কৌশল বা অনুভৱ আপুনি মোক এ আওৰাল লে তাত আপোনালৈ অশেষ ধন্যবাদ থাকিল বাইদেউ। পাছত কেতিয়াবা যদি লগ পাওঁ আৰু বেছিকে বহলকে আমি কথা পাতিম বুলি আশা কৰিছো, ধন্যবাদ বাইদেউ।
অ'কে ধন্যবাদ।